কি কৰিছে
হেল্ল'
আহ কি কৰিছে আপুনি
আপ কেছে হে দিদি
হেল্ল'
ক'ত কেন ক'ত আছে ঐ অসমীয়াত ক অ শুনিছোঁ
আপ কেছে হে দিদি হেল্ল' চুনাই নাহি দে ৰাহা হে
হেল্ল'
অ কোৱা
মো কি কৰিছে আপুনি
এ একো নাই কৰা বিছনাতে বাগৰি আছোঁ
অ কিমান দিন আমি কথাই নাই পতা
এই খাইতো মানে মন চন বৰ বেয়া
কি হল হয়
এ নকবা নজনা মানুহে নহনা মানুহে মানে ফোন কৰি দিছে ফোন কৰি লৈ পিনে আকৌ বেলেগ মানুহক কৈ দিছে আকৌ মোক ঘৰত কৈ দিছে অকৌ মানে দন কাজিয়া হোৱা নিচিনা হৈ গৈছে সেইটো কাৰণে মই আহি কিনে ঘৰতে বহি আছ
অ আজি আপুনি খালে কি
আজি হেৰি ৰল খালো ৰল
কি ৰ'ল খালে
উ ঘৰলে আনিছিলো ভি ৰল সেইটোৱে
অ কি ৰ'ল খালে বাা আকৌ
ভেজ ৰোল
অ ভেজ ৰোল খালে বাকী আপোনাৰ দিনটো আজি কেনে গ'ল
উ অ কামৰ ক্ষেত্ৰতো ঠিকে আছে বাকীবোৰ ক্ষেত্ৰত অকণ বেয়া আৰু গধূলি টাইমতো অকণ বেয়া গ'ল
অ', খোৱা খাদ্য কি খালে আজি আপুনি?
ৰোল খালোঁ আৰু কি খালোঁ।
আৰু কি ৰাতিপাবা আপুনি একো নাই খোৱা?
নাই ভয়।
অ', বাকী আপুনি খোৱা খাদ্য কি খাই ভাল পায়?
একোৱে ভাল নাপাওঁ।
কিন্তু কিবা এটা এনেকুৱা হ'ব ন' যে কিছুমানৰ যেনেকে আলু গুটি খাই ভাল লাগে আপোনাৰনো কি। খাই বা ভাল লাগে আকৌ।
নাই মোৰ যি ভাল লাগে মইও পাবলৈ নাই।
কি ভাল পায় আপুনি খাই?
উম, একোৱে ভাল নাপাওঁ।
অ', বাৰু। ক'ত ক'ত ফুৰিবলৈ গৈছে আপুনি এতিয়ালৈকে?
ক'তোৱে যোৱা নাই, মোৰ কাম কৰিবই তাৰ পিছত লগৰ কেইজনান আকৌ পাৰি গৈ ওলাইছো গুচি অহ।
অ'। না আপুনি এনেকে মানে নিজৰ ডিষ্ট্ৰিকত ক'ত ক'ত ফুৰিছে? ৰাজ্যত ক'ত ক'ত ফুৰি ছে।
মই অৰুণাচল, নাগালেণ্ড চব ফুৰিলো।
ফুৰিলেই।
অ', এতিয়া ন' মই ভালেমান দিম ফুৰি আহিলোঁ।
টো জেগা আপোনাৰ ভাল
অৰুণাচল বেছি ভাল লাগিলে।
কি ভাল লাগিলে তাত?
তাৰ নেছাৰটো বেছি ভাল মানে উম জেগাডোখৰ বেছি ভাল পাহাৰ একদম চেনেও বেছি ভাল। ফুৰিবলৈ গ'লে তাত বেছি ফুৰিব যোৱা মানে তাত যোৱা বেছি ভাল।
অ তাত টকা পইচা কেনে খৰচ হয়?
টকা পইচা মইতো লৈ গৈছিলো দুহেজাৰ টকা এহেজাৰ টকা ৰুম খৰচ আকৌ খাই বৈ তেল ভৰাই মেলি পঁচিশৰ টকা খৰচা হ'ল মানে দুহেজাৰ নহ পঁচিছশ গ'ল। এ হেজাৰ টকা খুৱাই বৈৱাই খাই পাই বৈ মেলি আৰু পাঁচশ টকা তেল ভৰাই এ হেজাৰ টকা ৰুম ভাড়া সেইটোৱে আও
ফেচেলিটিবোৰ কেনেকুৱা দি
ফেচিলিটী এটা ডিম মানে ডিম বইল উম ফুল প্লেট বুলি কয় আৰু দুটা দিম দুটা নহ তিনটা তিনিটা দি দিয়ে দিম। আমলেট কৰি দি দিয়ে সেইটো এশ টকা দুত টা দিম দুশ টকা আৰু হেৰি দাইল এক বাতি দাইল দিয়ে সেইটো এশ টকা তাৰপিছত ভাত দুই বাতি দুশ টকা তেনেকে আৰু চব্জি এক বাটি এশ টকা তেনেকে। এহেজাৰ টকা তেনেকে গ'ল আও।
অ মানে ৰুমৰ লগতে নেকি খোৱাটো
ৰুমৰ লগত মোক খানা দিবলৈ কাৰণে মোৰ চচবাৰী নহয়তো
নহয় নহয় খোৱা খাদ্যটো যে আপুনি পে' কৰিছে এক্স্ৰাকে পে' কৰিছে নে থকাৰতে টকাটো দি
থকাতটো এক্সট্ৰা আৰু খানাটো এক্সট্ৰা
অ' বাকী আপুনি আৰু ক'ত ক'ত ফুৰিবলৈ গৈছে?
আৰু কতো যোৱা নাই
আপুনি বোলে আকৌ মই শুনিছোঁ বেংগলৰ গৈ আহিলে।
অ' বেংগলৰ এইকদিনতে গৈহিলো মই এতিয়া গুৱাহাটী যাবলৈ ভাবি আছো তাৰপিছত হেৰি যাম এই মিজোৰাম। মিজোৰাম যাম।
অ' হেৰি বেংগলৰত আপুনি কি কৰিলে কেনেকুৱা তাত
মিজোৰাম মেঘালয় যাম অকলে যাম কাকো কলৈ নাযাওঁ নহলে মোক ঢাককা মাৰি যদি পেলাই দিয়ে মই যদি মৰি যাওঁ কি হব।
নাই সেইবিলাক পিছৰ কথা বাৰুই আপোনাক মই সুধিছো যে। বেংলৰ ত আপোনাৰ ক কা খৰচ হল কেনেকে থাকিলে কি কৰিলে খোৱা বোৱা কেনে খা খালে
বেংগলৰত খৰচা ভালে মানে ক'বলৈ গ'লে চাৰি হোজাৰ চাৰি চাৰিহাজাৰ ভিতৰতে হ'ল
অ' থকা মেলাই ক'ত থাকিলে আপুনি।
হা
থকা মেলা ক'ত থাকিলে।
মেলা প্ৰথম দিনা উ মানে তিনদিন ট্ৰেইনতে। চাৰিদিনৰনৰ দিনাখন যাৰ লগত গলো তেওঁলোকৰ লগত। মাইকী মানুহ এজনী আৰু তেওঁৰ পিতেকৰ লগত গ'লো। এ জীয়েকক চাবলৈ গৈছিলো। তাতে থাকিলো ৰমটোতে।
উম।
থাকে পকাটো হলো আৰু ভাল লাগিলে গৰম ৱেডাৰটো ভালেই আৰু। তাৰপিছত পিছদিনাখন সাৰ পালো সাৰ পাই পিনি উ উ উঠিব নাপালোৱে মোক লৈ ন নালাগে মোক মই যাবলৈ তেনেকে বুলি ক'লে। এ মাকে আৰু পিটেকে গুচি গ'লগে তাৰ পাছত জীয়েকক চাবলৈ কাৰণে গল। মই। মই গুচি আহিলোঁ মানে মই ৰুমতে থাকিলো শুইয়ে থাকিলো মই সাৰ পাই মেলি তাৰ পিছত কিবা ভোক লাগিছে কিবা এটা খাবলৈ মন গ'ল ওলাই গলো। ইডলি লৈলো ইডলি চাম্বৰ লৈলো খালো। ভাল লাগিলে তাৰপিছত দাদাক ফোন কৰিলেো দাদাই গৈছে। আজি কিবা এটা কৰ কালি মই তোক লৈছো নে বুলি কলে। ম সেইদিনাখন সেই সেদিনাখন দিনটো থাকিলো আৰু ৰাতি ৰাতি অ আহিলে মই ফোন ৰিচিভ নকৰা দেখি ওনদিনাখন মই শুই গৈছিলোগে। ৰমিছমিতা আহি মোক কলে যে চে তোলা, তোলা নাই তই কথা পতা নাই। মই শুইয়ে আছো বোলো মই কেনেক গম পাম, তেনেকে বুলি কলো সেইবোৱে আও।
উম, বাকী আপোনাৰ?
তাত, মহ মাখি নাই ভালেই আৰু। মহৰ প্ৰব্লেম নাই, একদম বিন্দাচ। থাকিব পাৰিব।
অহা, যোৱা আপুনি কেনে কৰিলে?
প যা মই কি প্লেইনত নাই কোৱা ট্ৰেইনতহে গৈলো
অ', ট্ৰেইনত গ'ল আপুনি?
অ প্লেনত গলে খৰচা বেছি আৰু মানে যেতিয়া এক্সপিৰিয়েঞ্চটো পাব লাগে, সেই এক্সপিৰিয়েঞ্চটো নাপাওঁ নহ।
আৰু ট্ৰেই অ', হয়, হয়। এৰপ্লেনত আকৌ, । পানীকে খুৱাই দিয়ে নহয়, আকৌ।
নাই ভাল নালাগে, সেইটো সেইবোৰ মতাৰৰ পানী খাই ভাল নালাগে।
অ', সেইবোৰ ক্লিন কৰি আগত, পেচাপ কৰা পানীটোকে ক্লিন কৰি খুৱাই দিয়ে।
গম পাওঁ মই, পানী খাব নালাগে। খানা, একো খাবই নালাগে কবলৈ গ'লে। পেক-পেকেজিং কিবা এটা লৈ যাব লাগে, নিজে নিজে খাই ল'ব লাগে সেইটো।
বাকী আপুট্ৰেইনত আহোতোতেনেকুৱ কি উপভোগ কৰিলে
ট্ৰেইনততো ধৰি, ধৰি গৈছো আৰু। টিকেট, চিকেট একো হেৰি কৰা নাই। প্ৰব্লেম নাই। ট্ৰেইনৰ টিকেট কৰা নাই, বিনা টিকেটতে গলো।
এক একেইটাই উপভোগ কৰিলে আৰু
উম, পলাই পলাই আহিলো আৰু।
কৰ' পৰা পলাই, পলাই আহিলে আপুনি?
বেংলৰ পৰা।
বেংগলৰৰ পৰা, আপোনাতো আকৌ বোলে। গুৱাহাটী পাৰ হোৱালৈকে আপোনাৰ টিকেট আছিলে।
নাই তিকে তাই মই পলাই পেলাই আহিলো
এটা পিছ, আ আঠটা ষ্টেচনতে? মানে, দুখন ৰাজ্য আঠ। দুটা ষ্টেচন, দুটা ডিষ্ট্ৰিক্ট।
উম।
মানে, অভাৰ অল আপোনাৰ ধুনীয়াকেই মানে একদম ফুৰি ফুৰি।
ম পুৰি ফুৰি একদম ৰখি ৰখি একদম মানে উম, গ-গৰমত বইল হৈ, সিজি হৈ তাৰ পিছত আহিলো।
বাৰু
তিনিদিন থাকিলো মই তিনদিন তিনদিন চাৰিদিন থাকিল থাকিলো মানে ট্ৰেইনতে মানে একদম গা গোন্ধাই গ'ল একদম মানে গেলি, পচি গ'ল মানে একদম। ট্ৰেইনততো গা ধুব নোৱাৰি ন ভাগিবলে পানী নাথাকে পকৰ ধুব লাগ সেইকাৰণে ট্ৰেইনৰত গা ধুবৰলৈ ক'ৰ পৰা থাকিবনো
আপুনি গাটো ঠিকেই আৰু মুখখন নাই থোৱা নি ব্ৰাছ।
ব্ৰাছ মই কেতিয়াও মাজে সময়ে মই কৰো মাজে সময়ে নকৰো
অ' মাজে সময় মানে চাৰিদিনৰ আপুনি কিমান দিন ব্ৰাছ নকৰাকৈ থাকিলে
দুদিন নাইকৰা দুদিন কৰিলো
দুদিন নাই কৰা এনেকে খালে নে কি খালে আপুনি ট্ৰেইনত থকা কেইদিন কি খালে
যি পালো তাকে খাই দিলো মই।
যি যেনে।
যি মানে খাবলগীয়া পেট ভৰিবলগীয়া যি বস্তু পালো তাকে খাই দিবি।
ট্ৰেইনত কি কি বস্তু আহিল তেনে।
চানা চানা চানা তেনেকে চিউৰি আহে তাৰপিছত। চিঙৰা চিঙৰা তেনেকে চিঞৰি আহে যি পালো তাকে খাই দিলোঁ
আপুনি চানা চিঙৰা খাই চাৰিদিন পাৰ কৰিলে
উম
বাহ, তেন্তে চোন বেলেগ এটাই উপভোগ কৰিলে আপুনি চাৰি দিনৰ।
উপভোগ মানে উ উম, ভোক লগাই মানে ভালকে কিলিয়া গৈ থ আৰু
বাসত্তৰ ঘন্টা আপোনাৰ জীৱনৰ খুব ধুনীয়া পাৰ হল কাৰ ট্ৰেইনত আমি শ শিকিবলৈ বহুত পাওঁ ন? ওচৰে পাঁজৰে বহুত মানুহ আহে তেনেকুৱা।
উম।
যিবিলাকৰ পৰিস্থিতি আমি দেখো মেলো।
উম।
হয়, ত' বাকী আপোনাৰ এতিয়া গুৱাহাটী যোৱাৰ অভিযোগ চলি আছে ন?
নাজানো ভবা নাই আমই চাওঁ এ কি কৰো।
ষ্টচনৰ তাতে ৰোম প পাবলগীয়া আছে বোলে ষ্টচন তাতে বোলে। একদম ধুনীয়া বোলে একদম মানে। কি বুলি কম, এ দুজন মানুহ ধুনীয়াকে থাকিব পাৰে এটা ৰুমতে।
ফেমিলি মানুহ একদম ধুনীয়া টিপ- টপ থাকিব প এই তেনেকুৱা ৰুম এটা হ নিয় ন
প বি থাকি তাৰ পিছত পিছদিনাখন লব লাগ আহ একদম ক'ত যাবা যাবা আৰু হেলিকপ্টাৰ ৰুম বুলিিল সেইটো বানে
আচ্ছা আপুনি ক'ৰ পৰা এইবোৰ জানি আহিলে?
হাঁ
আপুনি ক'ৰ পৰা জানিব পাৰিলে এইবোৰ
কি?
আপুনি জানিব ক'ৰপা পাৰিলে এইবোৰ
ইনষ্টাগ্ৰামত মোৰ ভাগৰ আহি থাকে সেইটো কাৰণে মই চাই থাকো
অ' তোমাৰ